নি আছ শুনি আছা নে? অ, মই শুনি আছো।
উম
অ, মানে আ কি কৰি আছা এতিয়া?
এতিয়া এই ভাতকেইটা খাই লৈ অলপমান বহিছোঁ।
হয় হয় মানে তোমাৰ লগত আজি এটা বিষয়ৰ ওপৰত অকমান আলোচনা কৰিম ভাবিছো মানে বিষয়টো হৈছে আমাৰ শৰীৰটোৰ বিষয়ে মানে আমাৰ মানৱ দেহৰ যিটো মানে স্বাস্থ্য। স্বাস্থ্যৰবিষয়ে অকনমান আলোচনা। কিবা কৰিম ভাবিছো।
আঁহ একদম। তুমি বহুত ভাল কথা ভাবিছা স্বাস্থ্য মানুহৰ স্বাস্থ্যৰ বিষয়ে মানে তটো ভাল কথাই তুমি ভাবিছা আলোচনা কৰিব লাগে।
হয় হয় আমাৰ এতিয়া মানে। হয় চাই ভাৰতবৰ্ষত মানে আমাৰ আজিকালি তুমি হয়তো মন কৰিবা দুই প্ৰত্যেক ঘৰ পৰিয়ালতে তিনিজন মানুহৰ ভিতৰত বা দুজনৰ কিবা নহয় কিবা বস্তু থাকিবই সেইটো এয়া তুমি ডায়বেটিচ। কোৱা হ পানী কোৱা যিকোনো। বিভিন্ন ধৰণৰ বা কৰ্কট ৰোগে হওঁক সকলোৰে কিবা নহয় কিবা এটা ৰোগটোতো প্ৰায় থাকে বা থাইৰইড দে হক আজিকালি থাকেই গতিকে আমি স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব লাগে বুলি তুমি ভাবা নে।
অ তুমি যিটো কৈছা সেইটো মইতো একমত মইতো সেইটোৱেই কথা ভাবো মানুহে স্বাস্থ্যটো কাৰণে মানুহে অলপমান নিজে মানে ভাবিব লাগে শৰীৰ নিজৰ স্বাস্থ্যটো নিজে ভালে। ৰাখিব লাগে মানুহ খুব সোনকালে মানে উ উঠিব লাগে আৰু ৰা। শুওঁতে সোনকালে শুব। ব লাগে।
হয় খুব সুন্দৰ কথা এটা কলা যাব। ৰাতিপুৱা সোনকালে শুই উঠা অভ্যাস কৰাতটো আমাৰ স্বাস্থ্যৰ বাবে খুব মানে ভাল অভ্যাস এটা ৰাতি সোনকালে শুই ৰাতিপুৱা সোনকালে সূৰ্যোদয় হোৱাৰ আগে যদি উঠিব পাৰি মানুহ হয়নো নিৰোগী হৈ থাকে আৰু। দৈনিক ব্যয়ায়াম কৰাতটো বহুত জৰুৰী কিন্তু তুমি কি বুলি ভাবা ব্যায়াম বা যোগাসন এনেকুৱা ধৰণৰ কিবা তুমি কৰা নে বা খোজ কঢ়া দৌৰা। ইত্যাদি ইত্যাদি কিবা কৰা
উম মই খোজ কাঢ়ো ব্যায়াম কৰোঁ যোগাসন কৰো ঘৰতে সেইকেইটা মই মানে তি। টিভি চাই চাই মই কৰি থাকো আৰু
হয় হয় খুব সুন্দৰ কথা।
উঠো উঠি এক পাক মানে ঘূৰি আহোঁ খোজকাঢ়ি।
হয়
কাঢ়ি আহি তাৰপিছত ঘৰত আহি অলপমান এক্সাৰচাইজ কৰোঁ। কৰি মেলি আৰু এনেকে মানে স্বাস্থ্যটো অকনমান ভালে থাকক বুলি অলপমান শৰীৰটোৰ কাৰণে হেৰি দিওঁ আৰু সময় দিওঁ নিজৰ শৰীৰতটো ভালে ৰাখিব কাৰণে মানে অলপমান মানে বেছি নোৱাৰিলে এক ঘণ্টা টাইম নিজৰ দেহাটোক দিব লাগে আৰু
খুব সুন্দৰ কথা কৈছে আমি সকলোৱে নিজৰ শৰীৰটোক অকমান যত্ন লব লাগে শাৰীৰিক ব্যায়াম যোগাসন বা আহ আমি ইয়াৰ উপৰিও যদি আমি খাদ্য ভাল ধৰণে খাওঁ সুষম আহাৰ খাওঁ তেতিয়াও মানে আমাৰ শৰীৰ সুস্থ হৈ থাকিব এই বিষয়ে তুমি কি বুলি ভাবা আমি খাদ্য ভাল খাদ্য খাব লাগে বুলি ভাবানে
উম উম ভাবোতো ভাল খাদ্য খাব লাগে এতিয়া আমাৰ যিহে মানে বজাৰত শাক-পাচলি উওলাইছে চব মানে হেৰিত ঔষধ দিয়া ভেজাল উম সেইবিলাক খাদ খাই এতিয়া মানুহবিলাকৰ আগতকে এতিয়া বেমাৰতটো বেছি হৈছে সেইটো কাৰণে মানে উম বজাৰ শাক পাচলিবিলাক খাবয়ই ভয় হৈছে মানে পঢ়াখিনিৰ পক্ষত খাবয়ে নালাগে তথাপিতো আৰু এতিয়া নাখালো গুৱাহাটী টাউনত থকা মানুহ উপায়ো নাই খাবতো লাগিবইে তাকে চাই চিন্তি খাব লাগিব যেনিবা ঘৰৰ নিজৰ খেতি যি দুই এটাবিলাক অমিতা চমিতা সেইবিলাকতো আৰু ঘৰতে কৰি লৈছোঁ দিয়াচোন সদায়তো এবিধ চব্জিও খাব নোৱাৰি
খুব সুন্দৰ কথা কৈছ মানে আমি এই স্বাস্থ্যৰ সুখত আজিকালিতো বজাৰতো সকলোবোৰ ভেজাল খাদ্যই উপলব্ধ হৈছে গতিকে তাৰ মাজতে আমি চাই চিতি খোৱাাতটো দৰকাৰী ইয়াৰ উপৰিও মই আৰু এটা কথা কব বিচাৰো হয় সেইদিনা মই বাতৰি কাকত পঢ়ি থাকোতে দেখা পালো আমত আহ আম পকাবলৈ তেওঁলোকে যি মানে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে এইবোৰৰ ফলতো বিভিন্ন ৰোগ সৃষ্টি হয় গতিকে আজিকালি ফল মূল খাবলৈয়ও ভয় হ'ল নহয়নে
উম হয় ফল মূল ফল মূলটো খাবই নোৱাৰি প্ৰত্যেকটো ফল মূলতেই মেডিচিনিয়ে পায় অ ঔষধ নিদিলে মানে হেৰে কল কল কয়েই হওক আমেই হওক বা ডালিমেই হওক যিয়েই হওক যিকোনো ফলেই হওক মানে সিহঁতে ঔষধ দি পকাই বজাৰত মানে মেলি দিয়ে আমাৰ নিচিনা মানুহ বিলাকে কিনি খাই আমি মানে বেমাৰত ভুগিব লাগে আৰু
হয় হয় খুব সুন্দৰ কথা কৈছা তুমি ইয়াৰ লগত মই ক'ব বিচাৰিম আমি মানে স শৰীৰ এটা যদি আমি গঢ় দিব বিচাৰো তেতিয়াহলে নিয়মিত আমি চাৰিৰ পৰা পাঁচ লিটাৰ পানী খোৱাৰ অভ্যাস কৰিব লাগে তুমি পানী কেনেদৰে খোৱা বা কিমান খোৱা অকমান কোৱাচোন
উম ৰাতিপুৱা যেতিয়া মই মানে খোজ কাঢ়িব যাওঁ তেতিয়া এগিলাচ সাই যাওঁ তাৰপিছত ঘূৰি আহি খাওঁ মই দুগিলাছ আৰু মই তাৰ পাছৰ পৰা আৰু নাস্তা কৰি লৈ মই মানে ৰাতিপুৱা এনেকে মানে টাইমলি স আৰু মই এগিলাছ এগিলাছ এঘণ্টা দুঘণ্টা মূৰে মূৰে মই এনেকে পানীটো খাই থাকোঁ
খুব সুন্দৰ কথা কলা তুমি পানী অভ্যাসটো তোমাৰ আছে যিহেতু মানে আমি দৈনিক চাৰিৰ পৰা পাঁচ লিটাৰ পানী প্ৰায় এজন প্ৰাপ্তবয়স্ক মানুহে যিহেতু খাব লাগে। গতিকে তেতিয়াহে মানে আমাৰ যি মানে অতিৰিক্ত শৰীৰত। থকা আৱৰ্জনা বা টকচিনবোৰ মানে এই মল মূত্ৰৰ দ্বাৰা ওলাই যায়। সেই গতিকে আমি অধিক পানী খোৱাটো অতি দৰকাৰী। তাৰ লগতে সুষম আহাৰটোতো আছে। চেই পুখ মাহাৰ খোৱাতো প্ৰয়োজন তেতিয়াহে আমি এটা নিৰোগী শৰীৰ মানে পাব। ইয়াৰ পাছতে যদি মই কওঁ আমাৰ বৰ্তমান প্ৰজন্মৰ যুৱ প্ৰজন্ম সকলে যি মানে মাদক দ্ৰবৰ প্ৰতি আসক্ত হয় সেই ম পদক দ্ৰব্যবোৰ হোৱাৰ ফলত হয়তো তেওঁলোকৰ বহুত। শৰীৰৰ ক্ষতি হয় এই বিষয়ে তুমি কি কবা বা তেওঁলোকক মাদক দ্ৰব্য সেষন নকৰিবলৈ কিবা আহ্বান জনাবানে
উম নিশ্চয় মইতো আহ্বান জনামেই কাৰণ কিয় আজিকালি উ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী বিলাকেতো চব বেয়া বস্তুয়ে খাব শিকিছে প্ৰায় মানে এশ ভিতৰত। মানে পঞ্চাশেই মানে এনেকুৱা বেয়া বস্তু খোৱা মানে হেৰি ল'ৰা ছোৱালীবিলাক আছে।
হয় হয় হয় ঠিকে কৰিছা।
বিলাক এতিয়া এই ল'ৰা ছোৱালীবিলাকক মানে
কেনেকে মানে ভাল কৰিব পাৰি তাই এটা উম সেইটোয়েইটো এতিয়া আমি মানে আ
অ।
আলোচনা কৰি মানে নতুন প্ৰজন্মখিনিক মানে সঠিক ৰাস্তা এটা দেখাব লাগিব। আৰু
খুব সুন্দৰ কথা কৈছা তেওঁলোকক যদি আমি পৰামৰ্শ দিবলৈ যাওঁ মানে তেতিয়া ধৰা তেওঁলোকে এই মাদক দ্ৰব্যসমূহৰ পৰা আঁতৰি আহি যদি অকমান শৰীৰ চৰ্চাত মনোনিৱেশ কৰে তেতিয়াহ'লে তেওঁলোকৰ নিজৰ লগত বানে ঘৰখন ওচৰ চুবুৰীয়া ৰাজ্যখনৰ দেশখনৰ মানে হব কাৰণ এটা সুস্থ শৰীৰ থাকিলেহে মানে সুস্থ অধিকাৰী হব। আৰু সুস্থ মনৰ জৰিয়তে আমি দৈনন্দিন জীৱনত যিসমূহ আমাৰ কাম কাজ আছে। সুন্দৰ ৰূপে আমি কৰি যাবলৈ সক্ষম হওঁ নহয়নে।
উ উম হয় হয় সেইটোৱেটো। ময়ো সেই সুস্থ শৰীৰ এটা সুস্থ মন এটা লৈ জীয়াই থকাটো
অ আৰু উদাহৰণ স্বৰূপে যদি মই এতিয়া ক'বলৈ যাওঁ মানে তুমি হয়তো মন কৰিছা যে বাহিৰৰ দেশৰ যেনেকুৱা প জাপান বা ছাইনা বা আমেৰিকা আদি ৰাষ্ট্ৰৰ মানুহ হও বহুত মানে দীৰ্ঘায়ু হয় তেওঁলোকৰ এই দীৰ্ঘায়ুৰ মানে আচল ৰহস্যটো যদি মই ক'বলৈ যাওঁ তেওঁলোকে মানে যি দৈনিক ব্যায়াম যোগাভ্যাস সুষম আহাৰ সাধ্য কৰে। তাৰ ফলতে তেওঁলোকে এন মে ই এটা স্বাস্থ্য আজি মানে তেওঁলোকে লৈ প্ৰায় এশ বছৰ পৰ্যন্ত জীয়াব পাৰে কিন্তু সেই একে আমাৰ ভাৰতবৰ্ষত আজিৰ গড় আয়ুস প্ৰায় সত্তৰ বছৰলৈ মানে আহ হ্ৰাস পাই গতিকে ইয়াৰ একমাত্ৰ কাৰণ যদি মই ক'বলৈ যাওঁ অত্যাধিক মাত্ৰাত থকা এ আমাৰ যি ফাষ্ট ফুড বুলি কোৱা হয় তাৰোপৰি মানে স্বাস্থ্যৰ প্ৰতি যত্ন নোলোৱাত তেনেধৰণৰ মানে অসাৱধনতামূলক যিবোৰ কৰ্ম আমাৰ ভাৰতৰ মানুহসকলে মানে অকমান বেছিকৈ মানে তেনেবোৰ কৰা দেখা যায় শৰীৰৰ শৰীৰৰ প্ৰতি কোনো মানে গুৰুত্ব নিদিয়ে সেই গতিকে আমাৰ ভাৰতবৰ্ষৰ লোকসকলো মানে লাহে লাহে তেওঁলোকৰ মানে গড় আয়ুৰ বয়স হ্ৰাস পাবলৈ ধৰিছে তুমি এইবোৰ কথাত এক মত হয়নে
উম ময়ো তোমাৰ তুমি যিটো কৈছা সেই কথাটো একমত ময়ো সেইটো
গতিকে আমি আমাৰ ভাৰতবৰ্ষৰ লোকসকল তথা আমি যুৱ প্ৰজন্মৰ ওচৰলৈ কেতিয়াবা ওচৰত যাব পাৰিলে বা কথা কোৱাৰ সুবিধা পালে আমি তেওঁলোকক কব বিচাৰিম যে এই মাদক দ্ৰব্য বা বেয়া বস্তু আঁতৰি আহি তেওঁলোকে যদি আমাৰ শৰীৰ চৰ্চাত মনোনিৱেশ কৰে তেতিয়াহে তেওঁলোকৰ নিজৰ উন্নতি বা আমাৰ সকলোৰে একেলগে উন্নতি সম্ভৱ হ'ব তেতিয়াহ'লে আজি আমি আমাৰ এই আলোচনাটি ইমানতে সমাপ্ত কৰোঁ পাছত আমি আলোচনা কৰিম আকৌ ধন্যবাদ
ধন্যবাদ